হেল্ল' আহ কি কৰি আছ?
এ মই এনেই ওলাই আ মেলি ঘূৰি দিছো, অ অ বাকী খবৰ খাতি ভাল?
ভাল ভাল ঘৰতে'নে এনে ক'ত?
ঘৰতে ঘৰতে মই মানে এতিয়া ভাতকেইটা খাই পিনি বোলো গৰমো উঠিছে কাৰেণ্টো নাই আৰু ৰাস্ত আই এনে ঘোই ফুই আছো।
উম তই কি কৰি আছ?
মই ঘতে আছো।
অ অ ঠিকে আছে ঠিকে আছে বাকী গৰম চৰম পৰিছে নে সেইফালে? এ গৰম মানে বহুতেই গৰম আৰু অকমান গৰমতেতটো আগৰগতে নাই অ ঠাণ্ডা চাণ্ডা নাই সিমান।
হেল্ল' হেল্ল'
শুনি আছো মই তই না শুনা নেকি? অ শুনি আছো।
হয় নে
অ অ অ এ নেটৱৰ্ক নোপোৱা জেগাত আছোহি আক
উ বাকী ভাত পানী খালি নাই? অ খোৱা বোৱা তোৰ মাটিমাহৰ দালি আছিলে তাৰপৰা তোৰ আকৌ ৰঙালাও ভাজি আছিলে তাৰপা এনেকে পুঠি মাছ চুঠি মাছে এনেকে গুৰি ভাজি আছিলে মানে হেৰিঅ
মানে সেই বেলেগ অ মাছে চাছে খাই চ পৰা?
উম উম উম
মাহত আছে নাই হেল্ল' আ